অ নমস্কাৰ
নমস্কাৰ দাদা
হয়ঁ! আপুনি শুনি আছে মোৰ মাতটো ভালকে
হয়ঁ! শুনি আছোঁ দাদা শুনি আছোঁ।
অ হয় অ মই আপোনালোকৰ এটা টপিক লৈ আলোচনা কৰিম বুলি ভাবিছো
ঠিক আছে পাৰিব আপুনি উমঁ!
হয়ঁ আহ মই এ যিখিনি আমাৰ অঞ্চলত বা আমাৰ আহ অসমত যিখিনি তামোল উপাৰ্জন হয় বা তামোল খেতি হয় ইয়াৰ বিষয়ে মই আপোনাৰ আলোচনা কৰিম বুলি ভাবিছো এ নাই আপুনি আপোনাৰ এৰিয়াত আহ তামোল গছ আছে ন।
হয়ঁ আছে আছে।
হয়ঁ! আপোনাৰ অঞ্চলত তামোল বাগান কৰা যায়।
হয়ঁ বাগান কৰা যায় কিছুমানে বহুতে নকৰে তথাপিও কৰা যায় কিছুমানে।
হয় আহ আপুনি ক'ব পাৰিব তামোলৰ বিষয়ে অকমান।
ঠিক আছে মই চেষ্টা কৰিছো আপুনি যিখিনি প্ৰশ্ন সুধিলে মই চেষ্টা কৰিম দিবলে। উত্তৰটো, তামোল বাগন ক'ব গ'লে মানে আমাৰ যিটো মানে অঞ্চলত বৰ্তমান মই যিটো অঞ্চলত আছো সটো অঞ্চলত ইমান তামোলৰ বাগান নাই তথাপিও মই দেখা পাই আছো। ত' আমাৰ উত্তৰ দিশি বহুত তামোল আছে, তাতে ন বস্তি চবন কাটা। আহ সেইফালে বহুত মানে তামোলৰ বাগান আছে।
হয়।
সেইফালে গিলি মানে বহুত তামোলৰ বাগানতটো দেখা পোৱা যায় তাতে যাই কেনে আমি দেখা পাওঁ আহ এজন মালিকৰে মানে দুই বিঘা তিন বিঘা পাঁচ বিঘা দহ বিঘা। সোতৰ বিঘা মানে বিশ বিঘাত লগি যায় আহ হয় হয় যায় মানে তামোলৰ যিখিনি মানে আহ লাভ সেইটো ক'ব গ'লে মানে বহুত থাকে তামোলৰ যিখিনি মানে বিজনেচ বহুত ভাল হয়। আৰু মানে যাৰ যাৰ তামোল বাগান আছে। তাতে বাগানত মানে পাণৰ যিখিনি আহ পাণৰ বাগানো বনাব পৰা যায় তাতে, তাতেও ম মানে ডাবল ইনকাম হৈ যায় আৰু আমাৰ এৰিয়াত তামোলৰ বাগান বেছি নাই তথাপিও মানে তামোলৰ যিখিনি বিজনেচ সেইটো চলে আৰু আমাৰ যিখিনি কাষত থকা বাজাৰ বজাৰবিলাকত মানে আমি গেলি মানে দেখা পাওঁ তামোলৰ এক্সট্ৰাকে মানে বাজাৰ হয় হয় তাতে তামোলৰ যিখিনি বিজনেছ বহুত ভাল হয় ইনকামটো ভাল হয়। যোনী যোনী মানে বেপাৰী হয় বেপাৰী বেপাৰীকেইটাক সুধিলে মানে আহ সিহঁতে কয় মানে বহুত লাভ থাকে। ইমান কম লাভো নহয়, বহুত লাভ থাকে সেইটোদি জীৱন চলি যাব পাৰে এইখিনি কথা কয় আৰু। তামোলৰ পৰা হয় কোৱাচোন।
হয় আহ, মই তামোলৰ বাগান বুলি ক'লে এতিয়া আমাৰ আহ অসম অঞ্চল অঞ্চলত বেছিকে উপাৰ্জন কৰা হয় ন, আৰু বিশেষ কৈ আমাৰ মই যোনটো এলেকাত আছো ইয়াৰ পৰা উত্তৰ চাইডে আপ আপুনি কোৱা নিচিনা অ বহুত মানে তামোলৰ খেতি কৰা হয় আৰু তামোলৰ খেতি খেতি কৰা কাৰণটো হ'ল এফালে এইটো চাইডত মানে এ বেলেগ খেতি বেছি ভালকৈ নহয়। এইটো কাৰণে আহ এ এইটো চাইডত বেছিকৈ আহ তামোলৰ খেতি কৰা যায় আৰু যিখিনি তামোল যিখিনি তামোল ওলায় এইবোৰ আহ বেপাৰী কেইটা আহ ডাইৰেক্ট বা আচকায়ে আমি আহ লোৱাটো দেখিবলৈ পাওঁ। অৱ বৰ্তমান। বৰ্তমান বাজাৰ এ এতিয়া তামোলৰ বাজাৰ নহয় আহ যি যেতিয়া নেকি অ মোটামুটি আহ
মানে বহক চিজেনতটো বহাগ চিজেনটো আহি যায় বহাগত লগি মানে তামোলটো পকা হৈ যায়
অ পকা হৈ যায় ইয়াৰ আগতে আহ চব বৰ মানুহ মানে তামোলটো আমি বেচাটো দেখা পাই আৰু আৰু আহ ক'ব গে'লে আমাৰ অঞ্চলতো বা মৰ এলেকাতটো মানে তামোল বিছ চি বিশেষকৈ নহয় তথাপিও আহ মানুহ নিজে থাকা বস্তিত যিখিনি পাৰে এইখিনিতো আহ ৰুই লোৱাটো মই দেখা পাইছো আৰু হয় হয় আহ তামোৰটো হ'ল আমাৰ আৰ্থিক ব্যৱস্থাৰ এটা এইটো সহায় কৰে আৰু আহ তামোলটো হৈছে আহ বিশেষকৈ মানে মানুহকেইটাই যি চুপাৰী খাই ন যি গোট কা বেবৰ কৰে আহ হয় আ এ অ এইগিলা বস্তু চব আ আমাৰ পৰায়ে নিকেনে বনোৱা বুলি মই গম পাওঁ আৰু আৰু এইটো কাৰণে হয় চাগে তামোলটো অ খুব বেছি বৰ্তমান দামটো বাঢ়ি আছে বৰ্তমান বজাৰত আহ তামোলৰ দাম হৈছে ষাঠি টকা কিলো বা ছেভেণ্টি এনকা চলি আছে আৰু আৰু মই
উম কেতিয়াবা কেতেবা আছো আচি লগ যে হয়
অ হয় হয় মই শুনা মতে উত্তৰ চাইডৰ আ বেছিভাগ মানুহে এতিয়া বৰ্তমান সময়ত যিখিনি শীত তি কৰা মাত মাটি আছে বা এই আ ধানৰ খেতি কৰা যিখিনি মাটি আছে এইবোৰ চব আহ মাটি দিশ খিনে পুতি খিনে মানে এতিয়া তামোল গাৰ তামোল গাছ আহ ৰুয়াৰ ব্যৱস্থা কৰচে আৰু ইয়াতে আ কাৰণটো হৈছে অ হয় কাৰণটো হৈছে তামোলৰ বহুত বেছি লাভ থাকে আৰু ন এতিয়াহ পাৰিলে কিয় চাবা আহিব চাবা আহিব একবাৰ আমাৰ উত্তৰ চাইডত
উম হয় মইহ আগতে দেখা পাইছো মানে তাতে মানে চবৰে মানে নিজা নিজা মানে ঘৰে ঘৰে মানে তামোল গাছৰ যিখিনি বাগান থাকে
হয়
অহ এ মানে দুই বিঘা তিন বিঘা নহ'লেও দচ বিঘা নহ'লেও মানে এক কিছুমানৰ মানে নিজৰ বস্তি খিনি ধলিঅ থাকে আৰু তাতে তাতে মানে আৰু উত্তৰ চাইডৰ যিখিনি তামোল বহুত ভাল হয় মানে দেখা পোৱাতে ভাল হয় আৰু দেখাতেও ভাল আৰু খাবও ভাল তাৰ তাৰো তামোলকেইটা দামো অলপ বেছি আছে আমাৰ এইটো অ দক্ষিণৰ দক্ষিণ চাইদৰ অ হয় উজানো বেছি আছে আমাৰ দ ক্ষিণ চাইডৰ যিখিনি তামোল অলপমান মানে ইমানো ইমানো বিয়া নহয় মানে খাব পৰা যায় আৰু কোৱালিটি অলপ কম থাকে মানে তাতকৈ আৰু অলপমান ডাউনত আহে আৰু দামতটো অলপ ডাউনত আহে দামটো ইমান নাযায় আমাৰ খুব বেছি মানে গেলি আমাৰ এইটো ছাইডত মানে দক্ষিণ চাইডত কিল পঞ্চাছ টকা মান যায় পঞ্চাছ টকা চল্লিছ টকা এনাই যায় অ কিন্তু উত্তৰ চাইডত গেলি আমি হয় ডাইৰেক্ট মানে কেতিয়াবা আচিত লঙি যোৱাটো দেখা পায়
হয় হয় মই হয় মই আপু হয় হয় মই এতিয়া আহ কম এতিয়াতো অসমৰ আমি তামোল গাছ ৰোৱাটো দেখা পায়ে অ এনেই শ্বিলঙীয়া তামোল থাকে বোলে আপুনি এ দেখা পাইছে ন শ্বিলঙীয়া শ্বিলং শ্বিলঙতো মানে তামোল গছ হয় আৰু
হয় তাতেও হয় অ শ্বিলঙীয়া তামোল বুলি কয় হয়
হয় এই শ্বিলঙিয়া তামোলটো হ'ল অ খুব বেছি নিচা আৰু ন নিচাটো বেছি থাকে আৰু হয় আৰু আ শ্বিলঙৰ তামোল বুলি ক'লি আহ বৰ্তমান এতিয়া বজাৰত আমাৰ আহ শ্বিলঙীয়া তামোল অলা নাই চাগে তথাপিও কেইদিনমান দেৰিকে শ্বিলঙিয়া তামোল অলব আৰু
হয় কেইটামান দেৰিকে আমাৰ এ লোকেল জোগাত আহি যাব এইটো
হয় সেই টোতো হয় এতিয়া আপুনি পাণৰ কথা কৈছিল ন আ পাণটো বিশেষকৈ অ আমি তামোল গাছতে দেও ন
হয় ইয়াতে ৰোৱা যায় আমাৰ
হয় কিন্তু আ পানৰ এক্সট্ৰাকে এনেই খেতি কৰা আপুনি দেখা পাইছে না ক'তবা
বৰ্তমান মই ডাইৰেক্টলি মানে যাই কেনে জাগাত দেখা পোৱা নাই তথাপিও মই ছ'চিয়েল মিডিয়া আজিকালি ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব আছে ন ইয়াতে চাই থাকে মই একদিন দেখা পাইছিলো মানে পানৰ এক্সট্ৰাকে মানে খেতি খেতি কৰাটো দেখা পাইছো মই পানটো মানে এনেকে খেতি কৰিছে যোনে মানে চচিয়েল মিডিয়াত দেখাইছিল তেখেত মানে ডাইৰেক্ট নিজৰ বস্তিত দুই বিঘা তিনি বিঘামান লৈ কিনে আ তাতে মানে বাৱৰ যিটো
হয়
কোঠা বাহৰ কোঠা দি কেনে এ ইয়াতে অলপ কিবা কিবি মানে বায়ীদি কিবা কিবি ব্যৱস্থা কৰি কিনে ইয়াতে পানৰ যিখিনি পুলি এইটো ৰুই দিছে আৰু হয় তাৰ পাছত টো ডাঙৰ হৈ গৈছে ডাঙৰ হোৱাৰ পাছত ইয়াতে লাগতিয়াৰ যিখিনি মানে আহ সাৰ বা যিখিনি মানে ভিটামিন চিটামিন গোটাই দিয়া গৈছি তাৰপাছত মানে গোটেই মানে এক বিঘা দুই বিঘা দুই বিঘা পাণটো মানে বাঢ়ি গৈছি এইটোৱে দি
হয়
বহুত বহুত লাভ কৰা কৰিব পাৰে পাৰ পাৰ্চিবোলো কৈ দেগিছি মানে ছ'চিয়েল মিডিয়াত আমিতো জানোৱেই মানে এক মুঠা পাণত ধৰি লও আমাৰ এতিয়া খুব বেছি হ'লেও বিশ টকা যায় এতিয়া বৰ্তমান দহ টকা বাৰ টকা পোন্ধৰ টকা এনেকুৱা চলি আছে কিন্তু কেতিয়াবা বিছ টকাত লগি যায় একমুঠা পানতো বেছি নাথাকে আহ খুব বেছি একমুঠা পানত ওঠৰখান বিছখান থাকে আৰু এইটোচ হয় এইটো চাব গলে আমাৰ পাণতো বহুত লাভ আছে এ এডাল বানত এডাল পাণ গছত ধৰি ল একদম হাজাৰ বা পন্ধৰশ টাকাৰ বাণৰ যিখিনি পাত থাকে
উম সেইখিনি পাই আৰু ন। হয় এইখিনি পাই আৰু অ হয়। এতিয়া উ হয়। ঠিকে আছে আপোনাৰ লগত কথা পাতি মই মোৰো ভাল লাগিল, আপোনাৰ পৰা যি খিনি মই জানিব পাৰিলো, আহ আপোনাক না ধন্যবাদ জনালো। আহ আৰু আমি এ তামোল বুলি ক'লিতো বৰ্তমান আ এতিয়া আ বাজাৰত আ কাচা তামোল নাই ন চব কমলা তামোলে আহিছে, বৰ্তমান তামোলৰ চিজেন এটো আহ প্ৰত্যেক মাহেতো তামোল পায় কিন্তু প্ৰত্যেক মাহতো তামোল তো গাছত নালাগে ন। হেল্ল'? হেল্ল'? হেল্ল'?